অহ কি কৰিছা
কোৱা
উম ভাত খালা দুপৰীয়া
খালো খালো অকণ বাহিৰতে বোলো বহো
অহ
ধুনীয়া হাৱা মাৰি আছে
উম ভাল লাগে ন খুৰীৰ খুৰীৰ গা কেনেকে আ মই তোমাক কথা এটা সুধো ৰবা এ তুমি তুমি হেৰি কি এই যে এ মামণি ৰয়ছমৰ তোমাৰ তাত কিবা কিতাপ আছে নেকি?
থাকিব পাৰে দেই চাব লাগিব কিতাপ মই আগতে ধেৰ পঢ়িছিলো। এতিয়া টাইমেই নোপোৱা হলো নহয়
অহ অহ অহ
এতিয়া মানে অকমান সময়ৰ অভাৱ সময়ৰ অভাৱ আগতে এদিনতে এখন এখন কিতাপ শেষ কৰি দিওঁ। বিশেষকে লকডাউনৰ টাইমত বহুত পহিলো
অহ পহিলা ন
উম
অহ মই তেতিয়া জানা অ তেতিয়া যে মই এই লকডাউনৰ টাইমত যে মই পঢ়া কিতাপে আকৌ পঢ়িছো মই এটা সময়ত বহুত কিতাপ পঢ়িছিলো তো কিছুমান আছে বাৰু কিছুমান মানে কোনোবাই দিয়ে নি পেলাই পাহৰাই দিয়ে গৈ জানানে। তেনেকে মই বহুত কিতাপ কমি গ'ল তাৰপিছতে আকৌ এনেকুৱা মানে এৱাৰ্ড পোৱা কিতাপ কেইখনমান তেনেকে উলিয়াই লৈ পেলাই ন ক কি পাম মানে পঢ়া কিতাপকে পঢ়িছিলো তেতিয়া
অঁ
তাকে খুৰি গা ভাল
খুঢ়ি আছে আৰু বাকী তোমাৰোকৰ মাহঁতৰ
অ ঠিকে আছে ঠিকে আছে চবৰে ঠিকে আছে
অঁ
মাহত হেৰিলে যাব ফুৰিব যাব জগন্নাথ যাব তাৰপিছতে তোমালোকৰ খুৰা কেনেকুৱা গা
আছে আৰু ঠিক ঠাক এই হেৰি এইলোকৰ এতিয়া উম এই হে মোৰ মতে ডিব্ৰুগড়তো জগন্নাথ মন্দিৰ বাৰু খুলিছে নি বাৰু পাতিছে নি আছে কি এভাগ
গম নোপাওঁ নহয় মই
আছে নেকি গুৱাহাটীত কিন্তু অকমান আছে গুৱাহাটীত আছে বুলি শুনিছো মানে সেইদিনা ট্ৰেইন এভাগৰ ট্ৰেইন এখনৰ কথা শুনিছিলো মানে তেনেকে জগন্নাথ যোৱা মই এ হেৰিত আমাৰ তাৰ এই পেজ এটা এ পাইছিলোঁ মই কিন্তু কলে যোৱা ডিব্ৰু কৰ বুলি কোৱা শুনিছিলো ট্ৰেইন এখন নতুনকে চলিছে
অঁ বুজছো অঁ আহ
নাজানো এতিয়া কি হল
অ সেইখন কন্যা কুমাৰীলৈ এখন যে চলিছে কন্যা কুমাৰীলৈ যায় সেইখন
অ হ'ব পাৰে দেই মই নাজানো
মই জানো সেইটো কথা অ উ মানে মই এদিন দেউতাৰ মুখত শুনিছিলো দেউতাই কৈছিলে মানে ওম কোনো এজন চিনাকি মানুহ ৰ মানে পিতেক হয় তেওঁ সোমাইছে মানে এ ডাইৰেক্ট হেৰি হেৰি পৰা যায় নেকি ডিব্ৰুগড় কোৱা নাই তেনেকুৱা ফালৰ পৰা যায় একম ডাইৰেক্ট কইনা কুমাৰিলৈ যায় বোলে
মোৰ মতে বিশ্বনাথ চাৰিআলিৰ পৰা যায় নেকি? কাৰণ ডিব্ৰুগড় হৈ পেলাই এনেকে তে যোৱা নিচিনা সন্ধেই পেল যাব পাৰি নি বাৰু
তাৰ মানে দেউতাই কৈছে যে আমাক মানে যাব পৰা ভাল আছিলে সহ সদায় লাগে বুলি ক'লে ফুৰিব মন যাই ন
অ
কত ফুৰিব মন যায় তোক অকান ঢেই লাগে ন নহ'লে মানে কি লাগ
আজিকালি টকাই মেইনা বুলি ধৰি লোৱা তুমি আৰু
ফোনটু বহুত ভাল পাওঁ মই
সেইটোতো আৰু চবেই ভাল পাই দিয়াচোন ন এতিয়া আৰু টকাইহে জানে কিমান ধুনীয়া হব
হ
তেনেকুৱা ধৰণৰ কথা টকা শেষ হ'লে নামি যাব লাগিব আৰু
হে হে এই বন্দে ভাৰতখনো বৰ ধুনীয়া ট্ৰেইনখন সেই খনত‌ উঠা নাই কিন্তু
এখন এই যোৰহাটৰ পৰা যাই দেৰটা নে আঢ়ৈটা বজাত সেইখনো বৰ ধুনীয়া বুলি শুনিছো মোৰ দেউতা যোৰহাটত থাকে যে
অহ অহ অ খুৰা যোৰহাট তাত থাকে নহয়
অহ সেইখনো বৰ ধুনীয়া
তোমালোকৰ ভাইটিয়ে গ্ৰেজুৱেচন কমপ্লিট কৰিলে ন
অ এইবাৰ হ'ব আৰু একজাম আছে ত্ৰিশ তাৰিখে
অ সেইটো পঢ়াত ভালেই ন
মোটামুটি এতিয়া কি কৰে
সেয়া গ্ৰেজুৱেচন কৰি চাকৰি তাকৰি এপ্লাই কৰি থাকিব পাৰিব ন বোলে নাই
অ চাকৰি মানে হেৰি কৰিব পাৰি বত তাৰ এক্সিডেণ্ট হোৱা যে সি চব চাকৰি কৰিব নোৱাৰিব আপুনি দেখা যায়
অহ
তাৰ পিছত চবকে
অ তোমালোকৰ ভাইটিটোৰএক্সিডেন্ট হৈ চিলে বাৰু ন
তেতিয়া মানে চব হয়
বাইক এক্সিডেণ্ট আছিলে ন ওম আজিকালি যিমান এক্সিডেন্ট কৰা হৈছে ন নিজে বা
টপাৰ
হেল্ল'
অ এইবোৰ বোলো জীৱনৰ এটা এটা অভিজ্ঞতা এইবোৰ
অভিজ্ঞতা অভিজ্ঞতা অ অভিজ্ঞতা
এই বোৰ নহলেতো একোৱেই নাই
হয় মামণি ৰচমৰ কিতাপ দুখনমানান লাগে মানে মোৰ তাত আছিলে কিন্তু এতিয়া বৰ্তমান এখন ওলাইছে গম পাইছে নে মই চালোঁ। অ চলো মানে এইখন কি আছিলে হেৰি
মই চাব লাগিব আৰু মোৰ তাত আছে কিন্তু আৰু সঁচা কথা ক'ব গ'লে মোৰ ভি আই পিত ঢেৰ কিতাপ আছে
অহ
বি আই পি টো খুলিলে গম পাম মানে বাকচ এটাত মোৰ ডিগ্ৰী কিতাপবোৰ ঢেৰ আছে
মই আধা লিখা দচটা বেজাৰো এই হেৰিখন যে মামৰে ধৰা তৰোৱাল সেইবোৰ পঢ়িলো বাৰু অ
সেইখন কিন্তু ফেমাচ কিতাপ দেই মামৰখাত টোৱেলভ
মমাৰ এ ত ত হেৰি এইবাত পাইছে ন সেইখন বা মই ভাল মানুহে কোৱা কি ঢোকাল দেই
হয় হয়
কি লক্ষন বা এগৰাকী নহয় বহুত কেইগৰাকী মানে আমাৰ
বহুত গালা
আমাৰ অসমীয়া সাহিত্য
তথাপিও আমাৰ অসমৰ এটাকো এটা কথা নহয় জীয়াই থাকোতে কোনো কাৰো ভেলু বুজি নাপায়
ভেলু নাপায়
মৃত্যুৰ পিছত আহি কান্দি কোনো লাভ নাই জুবিন গাৰ্গ ঢুকাই গল মন প্ৰথমতে মানুহে ধৰ ওলাই আহিলে কান্দিলেও এতিয়াতো চবে নিজৰ নিজৰ লাইফত ত লাগিবলগীয়া হৈছে আৰু উপায়ো নাই মানুহ অপচনো নাই
ত চব ব্যস্ত ন উ
কাৰণ নিজৰো এটা ফেমিলি আছে তথাপিও মই কিন্তু মই কিন্তু গান শুমও বাদ দিলো
এ নাই গানটো মানে শুনিলে কিবা এটা লাগি যায় ন
মানে বহুত বেয়া লাগি যায় বহুত বেয়া লাগি যায় মানে প্ৰথমটোতো মই চখ হৈছিলো যেতিয়া মোক কৈছিলে খবৰটো বা আৰু এটা কথা তুমি শুনি তুমি তোমাৰ মনত তুমি তোমাৰ অনুভৱ হৈছে নে নাজানো সেই যে স্মেল পাইছিলো বুলি কৈছিলে যে মানুহ আ যে
অ ভাই ন
কিন্তু আমিও পাইছোঁ
সেইটো কিন্তু আচৰিত কথা মই ধৰা অনুভৱ নকৰিলো নে কি নাজানো
মানে মই মই মানে তেতিয়া সেইতো গুৰুত্ব দিয়া নাছিলো তাৰপিছত এবাৰ মানে কি হ'ল মই চাওঁ এই আৰ্য জঝৰ্ণা বুলি কয় মানে তাতে মই অ' তুমি চোৱা নাই নাজানো, এই ভূতৰ অভিজ্ঞতা কিছুমান কয় মানে। তেওঁলৈ পঠিয়াই আৰু তেওঁ কয়। ত' মই তেওঁৰ অভিজ্ঞতা চাওঁতে তেওঁ এদিন কলে যে মই কি নাজানো মোৰ লগত কি হৈ গ'ল, সেইটো আমি স্মেল পাইছিলো এনেকুৱা হৈছিলে। কিন্তু একেটা স্মেলে আমি সিদিনা খন মানে, যোনদিনাখন তেওঁক কৰি দিবলৈ নিছে কিবা সেইদিনাখনেও বোলে আমি যেতিয়া মানে, বহি আছো মই মানে স্মেল পাইছো মই মাক কৈছো, অ মা ইমান গোন্ধাইছে এইটো কিয় পাক গোন্ধাই আছে? পাকঘৰলৈ গৈ চাইছো কিবা জ্বলিছে নেকি, কিবা হৈছে নেকি? কিন্তু তাৰপিছতে ম‌ই স্মেলতো আমিও পাইছিলো।
উম।
আৰু বহুত মানুহে স্মেল পাইছিলে।
বহুতে পাইছিলে। এই কিছুমানেতো চন্দন কাঠৰ পোৱা বুলি কৈছিলে।
নাজানো, কিন্তু কিছুমানে মিছা কথাও কৈছে চাগে। কিন্ত, মই মানে, কাৰণ মানুহে আজিকালি আৰু সচাতো সদায় নাথাকে চব মিছাতে যায়গে। কিন্তু এতিয়া মানে, মই নিজৰ এতিয়া কিছুমানে মোক কোৱাাতো সিহঁতেও মানে আগতীয়াকে কৈ কওঁতে মই গম পাইছো, অ হয় সেটোও স্মেলটো পাইছে মানে। ত' মানুহ বিলাকৰ বহুতে
সেইটোলৈ সেইটোতো বহুত মানে কাক কালিও হেৰি কিছুমান ঘটি গছে আৰু
হৈ গৈছে, হৈ গৈছে আৰু তুমি বিলিভ কৰা মোৰ মাৰ দেউতাক যেতিয়া ঢুকাইছিলে, ককা ঢুকাইছিলে
ওম
তেতিয়া যেতিতে ককাক খৰি দিছে মানে কি কিনকে বৰষুণ দিছে। ঠিক আছে, আমাৰ ককা দেখিবলে একদম বহুত মানে উম - উম, মানে একেবাৰে আগৰ দিনৰ যোনবিলাক ধৰা মহাপুৰুষৰ নিচিনা বুলি ক'লেও বেয়া নহয় দে তিবলছ বনাই মানে একদম চুলি দীঘল, দাঁত দাঁত এটাও মানে বেয়া হোৱা নাছিলে, দাঁত আছিলেই। সৰা নাছিলে। এশ পাঁচ বছৰলৈকে চকু ভাল হৈ আছি লে বিনা চশমা দেখা পাইছিলে। গতিকে আমাৰ ককা যেতিয়া ঢুকাইছে বৰষুণ পৰিছে সেইকণ সময়ত আৰু লগালগ ভূমিকম্পও আহিছে
বচ
আচৰিত কথা। আৰু ককাই আমাৰ বহুত স্কুল উ মানে পাতিছিলে মানে প্ৰতিষ্ঠা কৰিছিল।
উম উম উম উ
আমা মানে মা হতৰ ৰিয়া টোত মানে মা দেউতা আমাৰ আমাৰ দেউতা দেউতা ৰঘুক টো আমি পোৱাও নাই।
অ নাই পোৱা অ
তাহাত বহুত সৰু থাকোতে ঢকাইছে অহ মা দেউতাক এইটো আছিলে
উম
ঠিকে আছে দিয়া বুইছা।
অ ঠিক আছে দিয়া বাৰু অ দিয়া দিয়া যোৱা যোৱা।